নমস্কাৰ
হাঁ
অ', আপুনি ভালে আছে?
অ, মই ভালে আছোঁ, আপুনি?
অ' মইয়ো ভালে আছোঁ। আপোনাৰ যদি এতিয়া বিশেষ অসুবিধা নাই তেনেহলে মই আজি এপ তাৰ বিষয় লৈ আপোনাৰ ওচৰত অকমান কথা পাতিম বুলি আহিছিলো।
অ অ পাৰিম সময় দিব পাৰিম দিয়া পাৰিব পাৰি
ঠিক আছে মই তেতিয়াহলে মই আপোনাৰো ওচৰত যিখিনি মই বিষয় লৈ আহিছো সেই বিষয় টো হৈছে আজি আমাৰ আ থলুৱা খাদ্য। অসমৰ থলুৱা খাদ্য, অসমৰ মানে জাতি জনগোষ্ঠীবিলাকৰ
হয়।
গতিকে আপুনি আমাৰ অসমৰ জাতি, যিকোনো জাতিৰ মানে খাদ্যৰ বিষয়ে যদি মোক অকমান বহলাই বা অকমান বিশ্লেষণ কৰি কয় তেতিয়া মই নথৈ আনন্দিত হ'লোহেঁতেন।
হয় হ'ব দে মই অ অ শুনিছো দে মই কম অসমৰ জনজাতিৰ তিতিহলি মই ক'ম বড়ো। বড়োৰ ট্রেডিশন বড়োস সকলৰ আৰু বড়োসকলৰ মানে সেইটো খাদ্যৰ থলুৱা খাদ্যৰ হয়। সেইটো মই কম। আপুনি শুনি লব। অ সেইটি অ যেনিবা সেইটো আ বড় ঘৰ ঘৰুৱা খাদ্য বুলি সিটো মানে এই গাহৰি গাহৰি মাং মাংস লগৰ ই বাঁহৰ বাঁহৰ গাজা জানিনে আপুনি? অ সেইট টো মানে বনাই আৰু না ইয়াৰ পিঠাগুড়ো নেং বা বাঁহৰ গাজা আৰু এই পিঠাগুড়ো আৰু
উম।
বা গাহৰি গাহৰি মাংস সেইটো। কেনেকুৱা বনাই মই কম সেইটো মানে সেইটো অ। বাঁহৰ গাজে আমাৰ ঘৰতে পায় মানে বাৰীতে আৰু না। বাঁহৰ পৰাই সেইটো হয় না। সেটো মানে ফাৰ্ষ্টতে মানে চাফা কৰি লয়। তাৰপিছত আৰু টুকৰা টুকৰা কৰি আৰু সেইটো মানে।
উম।
কৰা পছ সেইটো মানে চাফা কৰি লৈ সেইটো মানে আম। সেইটো আনে আৰু এইটো পিঠাগুৰুটো। ফাৰ্ষ্টতে মানে সেইটো। থৈ পানী দি পানী দি মানে সেইটো। এতিয়া নৰম হয় না সেনেকুৱা আৰু তাৰপিছত যেতিয়া। টো মিক্স কৰি এই চাউলটো। যেতিয়াই পিঠা গুড় সেনেকুৱা অ। মিক্স কৰাৰ পিছতে পিঠাগ গুডো হ'ব। না ফাৰ্ষ্টতে মানে চাউল হয়য়ে হয়। যেনেবা সেইটো ভিজি থৈ পাৰষ্টতে অ
সেইটো ইয়াৰ পিছত আৰু মাংসটো মানে আমিটো চাফা কৰে সেনেকুৱা আৰু। ফাৰ্ষ্ট অ। বইল কৰি লয় সেইটো মাংসটো বইল কৰাৰ পিছত। চুডাৰত ধুই সেইটো বইল কৰ কৰাৰ পিছত কোনোবা ধুই কোনোবা মানে। ফাৰ্ষ্টতে ধুই ইয়াৰ পিছতে বইল কৰিখনে মানে। মানে চেম বিলাক। আহ বেলেগ আৰু সেইটো কৰাতটো নিজৰ নিজৰ চিষ্টেম হৈ। আমি ফাৰ্ষ্ট মে বইল কৰি লৈ তাৰপিছত আৰু সেই। সেনেকুৱা সেইটো আম এনে ধোৱাৰ পিছত আমি তেলেদি যেতিয়াই সেইটো। ক আহিলিলে সিয়াঁতে মানে।
তেল দি ইয়াতে যেয়া তেল দিয়াৰ পিছত মানে যেতিয়া হয় সেইটো। গাহৰিতটো মানে ভাজি কৰি লৈ আৰু না। ভাজো ভাজি কৰাৰ পিছত সেইটো ইয়াৰ পিছতে আমি। তাৰ পিছতে সেইটো আহ ভাজি। টো হোৱাৰ পিছত স ভাজি দিয়াতো আমাৰ কিবা পিঁয়াজ।। অ স নহৰু আৰু কিবা এই জালা। নিমু জলকীয়া নিমু হালধি সেনেকুৱা দিয়ে আৰু। মছলাখেনেকুৱা দিয় ইয়াৰ পিছত। ভাজি লৈ তাৰপিছত কতবাৰ হয়। সেইটো মানে ভাজিটো মানে বেলেগত থৈ আৰু সেইটো। তেয়া ভাজি হোৱা পিছত ইয়াৰ পিছতে আমি বাঁহৰ গাজাত টো টুকুৰা কৰে ন মানে চাফাই টুকৰা কৰে সেইটো অ অলপ অলপ সেইটো মানে আৰু ভাজিবা লাগিব আৰু তাৰ পিছতে ভাজি তাৰপিছতে এতিয়া মাংস লগৰ মানে মিক্স। কৰে ইয়াৰ পিছতে যেতিয়া হয় না ইয়াৰ হয় ইাৰ পিছতে পানী দিয়ে গৰম পানী দিলে মানে টেষ্টটো বেছিকৈ হৈ যায় মানে ভাল টেষ্ট হয় মানে ফেবাৰতটো ভাল হয় সেই তাৰপিছত কোনোবা আৰু পানীত আহ ঠাণ্ডা পানী দেই আমি মানে বেছিকৈ গৰম পানী দি আৰু এই গৰম পানীত সেইটো মানে যেতিয়া হয়টো অ পানীতটো হ'ব নাইতটো মানে বইলতটো হ'ব আৰু না ইয়াৰ দিয়াৰ পিছতো, ব'ইল মানে সেইটো হয়।
উম।
বস্তুটো হোৱাৰ পিছত যেতিয়া গৰম হয় ইয়াৰ পিছতে
আমি। এইটো পিঠা গুৰু অহ পিঠ গুৰুটো মানে অসমত অকমান দিয়া আৰ না
উম।
অকমান অকমান দেই যেতিয়া সেইটো আৰু ঢালি দেই মানে অকণমান অকণমান ধালি দিয়ে টো মানে ইয়াৰ পিছতে আমি
উম।
ই খাৰ না খাৰি দি যেতিয়া
উম।
খাৰ দিলে মানে বহুত টেষ্টি হৈ যায়। ভালকে টেষ্টি হয় অ' ইয়াৰ পিছতে আৰু যেতিয়া সেইটো অ' যেতিয়া হবহি না আমি বনাই থাকি সিয়াতে মানে বনা সেইয়াতে যেতিয়া হয় হোৱা যায় ইয়াৰ পিছত আৰু নিমখটো মানে টেষ্ট কৰি আৰু হৈছে। না হোৱা নাই মানে কট মানে এইটো নিমখৰ টেষ্টটো এইটো ইটো
উম।
টেষ্টটো কৰে মানে যেতিয়া নিমখ লাগিছে, সেইটো লাগা লাগা লাগিব যদি আৰু দি আৰু নালাগি যদি নিদো আৰু আৰু আৰু ইয়াত আৰু কি অ' ইয়াৰ হোৱা পিছত টেষ্ট কৰাৰ পিছত আৰু ধুনিয়া দেই ধ ধুনিয়া ধুনিয়া দেই অ' অ' সেইটো দেই আৰু ইয়াৰ পিছতে আৰু অ' ইয়াত অহ আৰু কিবা আদা পাত দি কোনোবা কোনোবা হেনে অহ' এনেকুৱা ইয়াৰ পিছতে আমি যে তিয়া হয় এইটো নুমাই থয় ইয়াৰ পিছতে আমি খাই। আৰু সেনেকুৱা বনাই কিবাটো মানে বহুত ভাল হয়।
অ', ঠিক আছে আপুনি বড়োসকলৰ মানে থলুৱা খাদ্যৰ ওপৰত যিখিনি প্ৰণালী আপুনি মোক আজি জি বিৱৰণ কৰি ক'লে বহুত ভাল লাগিল কিন্তু আমি জানো প্ৰত্যেকটো অ', জনগোষ্ঠীৰে জনগোষ্ঠীৰে মানে থলুৱা খাদ্য আছে, বড়োসকলৰো যেনেকে এইটো অহ, মানে অহ, চাউল গুৰি ভা চাউল গুৰি শাকটো চাউল গুৰি শাকটো মানে যেনেকে আপুনি কৈছে সেই টো বৰ ধুনীয়া কথা, ঠিক তেনেধৰণৰ আমাৰ অসম সমত যিমান জনগোষ্ঠী আছে বা জনজাতিৰ জনগোষ্ঠীৰ মানে লোক আছে তেওঁলোকে নিজা নিজা ববীয়াকে থলুৱা খাদ্য আছে, তাৰ ভিতৰতো আমি মিচিংসক কলৰটো দেখিছো, চাই আপোং চাই আপোং বনোৱা। বা চাই আপুং তেওঁলোকৰ থলুৱা খাদ্য বুলি ক'ব লাগে আৰু আমি বিভিন্ন জনগোষ্ঠীৰে আমি থলুৱা খাদ্য দেখিবলৈ অসমত পোৱা যায়, ঠিক আছে সেইখিনিতে মই আৰু এটা আপোনাক এ তাতে যোগ কৰি দিছো, আমাৰ বড়ো সকলৰ বা বড়ো জাতিসকলৰ তেওঁলোকৰ যিটো থলুৱা খাদ্য সিটো কিছুমান মানে সৰু মাছ বিলাক মাছ বিলাক বা পুঠি মাছবিলাক আনি ফালে শুকুৱাই শুকুৱাই ফালে এ শুকান হলে তাতে গুৰি কৰি এ কচুৰ খুৰা দি কচু পাত দি তেওঁলোকে এইটো গুৰি কৰি আকৌ বাঁহৰ চুঙাত ভৰাই দুই তিন দিনৰ মানে দুই একমাহ পাছত খাব পাৰে। সেইটো এটা আমাৰ কাৰণে থলুৱা খাদ্য বুলি কওঁ। তা পা অসমৰ থলুৱা খাদ্য বিভিন্ন ধৰণৰ আছে। আমিয়ে আগত তে মানে এইটো অ ধৰা হওক জা জলপান বুলি কং জা জলপান বিলাক নিশ্চয় আপুনি খাব পাইছে আৰু জলপান বিলাক যেনেকে আমি চিৰা লগত দৈ গাখীৰ আৰু তেনেকে গুৰ দি আমি জা জল পান খাওঁ ঠিক তেনেকে কোমল চাউল কোমল চাউলৰ লগতো খাওঁ আমি সেইটো আমাৰ থলুৱা খাদ্য তাৰ পাছত বড়ো সকলৰ এইটো চাউলটো ভাত বনাই তাতে পিঠাগুৰি দি এ দুই মানে এসপ্তাহ দছ দহ দিন থৈ তাৰপাছত তাক আমি চেক কি ফালে যিটো খাওঁ আমি সেইটো আমি লাও পানী বুলি কং গতিকে সেইটোও আমাৰ থলুৱা খাদ্য গতিকে আমাৰ অসমৰ আ জনগোষ্ঠী বিলাক কৰ জনজাতিৰ জনগোষ্ঠী বিলাকৰ থলুৱা খাদ্য আমি বহুত ধুনীয়া পাওঁ যাক নেকি আমি ৰাসয়নিক সাৰ নিদিয়াকৈ ঘৰতে তৈয়াৰ কৰি ঘৰতে এ তৈয়াৰ কৰি ফালে নিজে খাব পৰাকে যিখিনি আমি খাদ্য প্ৰস্তুত কৰোঁ আচলতে সেইখিনিকে আমি থলুৱা খাদ্য বুলি বিবেচনা কৰিব পাৰো নহয়নে বাৰু এ তাৰে ভিতৰতে আমি দেখিছো বহুত জনগোষ্ঠীৰে বিভিন্ন ধৰণৰ থলুৱা খাদ্য আমি আজিও দেখিব পাও আ ধৰা হক আমাৰ যদি কং আমি মাঘ বিহু আহিলে যেনেকে আমি এ তিল পিঠা বনাও এ তাপা টেকেলি পিঠা বন বনাও এইবাৰ সেই সেইবিলাকো আমাৰ থলুৱা খাদ্য বুলিও কওঁ। আৰু এ এ কবলৈ গলে আমাৰ বহাগ বিহু ওচৰে পাজৰে বা বহাগ বিহু দিনাখনে আমি আমি এশ একটা শাক বুটলি এই জংঘলৰ বননি শাক কিবা শাক বুটলি ফালে আমি এশ এটা কৰি ফালে যিখিনি খাদ্য আমি খাওঁ সেইটো আমাৰ থলুৱা খাদ্য গতিকে থলুৱা খাদ্য খালে মানুহৰ অ অপকাৰ নহয় উপকাৰ হয় গম পাইছা নে উপকাৰ বহুত বেছি হয় কাৰণ সেই থলুৱা খাদ্যৰ ওপৰত আমি যদি ভালকে চাবলৈ যাওঁ তাত ৰাসায়নিক সাৰ বিলাক খুব কমেই দিয়াত থাকে বা নিদিয়াকৈ আমি এ গৰু গোবৰৰ পৰা যি খিনি খাৰ হয় সেইখিনি খাৰৰ পৰা তেওঁলোকে উৎপন্ন হয় আৰু সেই এ মাটিৰ পৰা যিখিনি থক কা খাৰৰ পৰা যিখিনি উৎ উৎপন্ন হয় সেইখিনিক হাবি বননিয়ে আমি খোৱা বস্তু বিভিন্ন ধৰণৰ বস্তু ও আনি যিটো খা বনাই ফালে আমি খাবলৈ খাদ্য প্ৰস্তুত কৰোঁ, গতিক এ, সেইটোও আমাৰ কাৰণে থলুৱা খাদ্য। থলুৱা খাদ্য বুলি ক'লে আমি ভাল ধৰণে
অ', আমি অ', অ', মই বহুত খাই, অ', ঠিকে আছে বহুত বহুত ভাল লাগিছে মই আপুনি চবকেইটা কোৱা সেইটো।
অ', গতিকে মই ক'ম শুনক, আপুনি মোক পোনাৰ বহুত অমূল্য সময়টো মোৰ বাবে থলুৱা খাদ্যৰ ওপৰত যিখিনি আলোচনা আমি কৰিলোঁ, গতিকে বহুত পৰামৰ্শ আপুনি আগবঢ়ালে, তাৰ বাবে বশেষ ধন্যবাদ। ধন্যবাদ বাইদেউ, ঠিক আছে।